হেল্ল' অঁ শুনিছো, শুনিছো তুমি শুনিছা?
হয় হয় কি কৰি আছে!
আছো, আছো, এনে আছো, তুমি কি কৰিছা?
এ মই এনেই আছো ৰ'বা কিনো কৰিম কাম বোৰ নাই।
উম হয় সেইটো
এ এ এনে এনে খোজ কঢ়ি আছো এই একজামো খতম। চেমিষ্টাৰটো ষ্টাৰ্ট হোৱা নাই, কামো নাই ইমান।
হয় চাহ তাহ খালা নাই?
অঁ চাহ তাহ কেতিয়াবাই খালো ৰবা চাহ খালো, ঠাণ্ডা খালো। তাৰপিছত তোমাৰ এই তেনেকুৱা চিঙৰা নিমকি তেনেকুৱা খালো, বহুত কিবা-কিবি খালোঁ। তুমি কি কি খেলা?
মৌ চাই অকল চাহ, বিস্কুট, ৰুটি এইবোৰে খালো।
ৰুটিও খালা শিকি?
অ'।
অহ বা ঠিকে আছে। বাৰু আজি ক'তবা গৈছিলা নে ৰাতিপুৱা?
আজি ক'তো নাই যোৱা। বহুত গৰম অ' ৰুমত তেনেকেই আছো আৰু বহুত গৰম ওলাবলে মন নাই যোৱা, ফেন তলতেই বহি আছো আও।
উম ঠিকে আছে বাৰু, গৰমত ক'তো গলো অশান্তি লাগে।
উম হয় হয়।
ক'ৰবাত যদি যোৱা গৰমত, সে গৰমটোৰ কাৰণে কামটো কৰিব নোৱাৰি।
উম, হয়।
ময়ো বাৰু অলপ গৈছিলোঁ। এ উলু উওলুবৰী চাইডে অলপ গৈছিলো, কিবা কাম আছিল।
অ'।
মই তাতে মানে অলপমান। অঁ, অলমান মানে এই, ক‌ কম্পিউটাৰ কিবা কাম আছিল।
উম হয় হয়।
গ'লো আৰু ঘৰতে আহিলো আৰ, আবেলি চাৰিটা মানত গৈছো পাঁচটা মানত ঘৰতে আহিছ। কামটো নহ'ল। বেকাৰ ৰৈ থাকি লাভ নাই ন গৰমত। ঘৰতে গুচি আহিছো। বাকী, আজি এটা কথা ক'ম বুলি ভাবিলো তোমাক।
ওম কোৱা।
মানে তুমি কিতাপ পঢ়া নে? মানে নৰ্মেল। কিতাপ, ও নৰ্মেল কিতাপ নহয় হা বাহিৰা কিতাপ। এক্সট্ৰা কিতাপ নভেলচ, ষ্টৰি। এইক। কিতাপবোৰ যথেষ্ট পঢ়িব লাগে ন, তেই কিতাপবোৰ মানে আমাক যথেষ্ট জ্ঞান দিয়ে ন!
অ', হয়। উম, উম।
তুমি এটা চাপ'জ আহ। কটচিং কৰিকি আছা হা। কটচিং কৰি আছা, একজাম আছে তাৰে, তুমি বাহিৰা কিতাপ লৈ পঢ়িবই লাগিব।
অঁ, এনেও পঢ়িবই লি
আৰু আজি কালি দেখ দেখা যায় যে ইণ্টাৰভিউত তোমাৰ বহুতে বহুতো জেনেৰেল নলেজ আহে মানে জিকে আহে বহুতো হয় ন? ইন্টাৰভিউতটো মেইনলি আজিকালি জি কে জি কেৰেউইআ পৰা কৈ মানে জেনেৰেল নলেজৰ পৰাই কুৱেশন কাটা দেখা যায় মানে কুৱেশন সোধা চজিকীয়া বুক পঢ়ি লাগে মোৰ মতে বহুত জ্ঞান আমি লাভ কৰিব বাৰু জি কে বুক বুলি নহয় তুমি যি বুকে পঢ়া তাতে জ্ঞান লাভ থাকে।
উম চবৰে কাম আছে ক'ব গ'লে।
উম আৰু মই এটা এটা উদাহৰণ দি আছোঁ মানে কেনেকুৱা শিক্ষা ল'ব পাৰি। তুমি শিক্ষাাটো লৈ আহিবও নালাগে। কেনেকুৱা ল'ব পাৰি চোৱা। তোমালোকৰ মানে কলেজতো লাইব্ৰেৰী আছে
অ', আছে আছে অ'।
লাইব্ৰেৰীত যাই কিনে তুমি বুকটো পঢ়িবা, বুকটো থৰে তুমি ঘৰত আনানে লাইব্ৰেৰীতে থোৱা কোৱা।
উম, বুকখন ঘৰলেও আনিব পাৰি। লাইব্ৰেৰীতো পঢ়িব পাৰি, দুটাই পাৰি ক'ব গ'লে।
তুমি বুকখনেহে আনা। মানে বুক খনে থয় আহা, বুকটোৰ ভিতৰৰ পৰা যেইখিনি অলপ অলপ জ্ঞান লাভ কৰা এইখিনিতো থুই নাহানা তাতে। হয় নে নাই কথাটো?
উম, হয়।
বু বুজি পাইছানে কথাটো? অ' সেইটোয়ে কথা। চো তুমি মানে বুকখনে অনা ঘৰলে, মানে বুকখনে থুই আহা। জ্ঞানটোতো থয় নাহা, জ্ঞানতো লগত লৈ আহা।
অ' হয়, হয়। পঢ়িলে নিজে যিমান পঢ়ো নিজই লাভ হয়, যিমান কৰিম নিজৰ মানে বুজি পাম কি হ'ল কি নাই কেনেকে কি হৈছে চ'ব গ'ম পাম।
হয়।
অ' তুমি পঢ়া নাই কিতাপ?
মই পঢ়ো, পঢ়ো, বাহিৰৰ কিতাপ যথেষ্ট পঢ়ো, মানে পঢ়িব লাগে ন আজি আজিকালি জ্ঞান, অ' জ্ঞান গুৰুত্বপূৰ্ণ ন।
অ' কিহৰ ওপৰত পঢ়ি ভাল পোৱা তুমি?
মই এই ষ্টৰিবোৰে পঢ়ি ভাল পাওঁ বেছিভাগ।
অ', ময়ো ইষ্টৰয়ে পঢ়ো, ভাল পাওঁ, সেইবোৰে ভাল লাগে।
কাহানী কেইটাই ভাল লাগে।
অ'
কাহানীবোকেই ভাল লাগে, বাকী তোমাৰ আজিকালি দেখা যায় মানুহৰ মানে জ্ঞান কমি গৈছে, বহু-বহুতক মই দেখা পাইছো জ্ঞান কমি গৈ গৈছে, জ্ঞান নাই মানুহকেইটাৰ।
উম, হয় হয়। আজিকালি গোটেই মোবাইল ইউজ কৰি মোবাইল চাব, সেইবোৰ চাব, পঢ়া ধান্দাই নাথাকে, ক'ত থাকি
হয় হয়, মো-মোবাইলটো হয়, মোবাইলটোও বাৰু হয়। কিন্তু মোবাইলটোৱেতো তোমাক কোৱা নাই ন, যে তুমি মোক চোৱা। পঢ়িব নালাগে, এইটো তোমাৰ নিজৰ ওপৰত কথা।
অ', মোবাইলতো সিহঁতে ই বুক লৈ অনলাইনত পঢ়িব পাৰে বাৰু, সেইবোৰ ভাল কামত আহে, সিহঁতে নপঢ়েই।
খাটোৱা ই বুকচ পঢ়া, বা আজি-আজিকালি ই অনলাইন বুকৰ ফেচ-ফেচিলিটী টি আছে, বা অনলাইন মেগাজিনো পায়।
উম, চব কিতাপ আমি নোপোৱাখিনিও তাৰ পৰা পঢ়িব পাৰি, বাৰু বুকে ভাল হয়, তাত মানে লাইন লাইন লিখা থাকে, আন্দাৰ লাইন ভালকে বুজিব
হয় হয়, কোনটো অনলাইনত পঢ়াতকৈ মই ভাবো মানে ফেচ টো ফেচ পঢ়াটোৱেই ভাল, অনলাইনত-অনলাইনত হয় হয়, অনলাইনত কিছুমান লাইন নাথাকিলেও
উম, হয়।
হয়, ন! বাকী বুকত তুমি কি কিছুমান লাইন নাথাকিলেও মানে য'ৰ পৰা বুকটো কিনিচা ক'ব পাৰিবা। যে, মাজত লাইনবোৰ নাই, হয়নে নাই? অল-অল অনলাইনত তুমি কাক ক'বা? যে, বুকৰ লাইন নাই, কি নাই, ক'ত গ'ল বুকৰ লাইনবোৰ? চ' মই ভাবোঁ যে, আমি যিকোনো বুক, যেনেকে তুমি ক'লা মানে মই ভা-ভাল পাওঁ ষ্টৰি বুক পঢ়ি, কাহানী বুক পঢ়ি, তাৰোউপৰি আমি আজিকালি চাকৰিৰ কাৰণে বহুতো বুক ওলাই আনিছিলে ন' এইবিলাকো পঢ়িব লাগে মানে।
উম ৰিজনিং হ'ল ধৰি লওক জিকে জেনেৰেল নলেজ সেইবোৰ চাব অ'।
চাকৰি বুক আৰু। কি চাকৰি বুকৰ মেইন মূলেই হয় জেনেৰেল নলেজ লাগিব। জেনেৰেল নলেজৰ বিভিন্ন বুক পায় এইটো তুমি কিনি কেনে মাৰ্কেটত আজিকালি বিভিন্ন বুক এভেলভেল আছে। চ' এইটোয়ে তুমি কাৰণে কিনি কাৰণে ভালকে পঢ়া হয় নে নাই।
উম হয়-হয়।
হয়, হয় মানে মাৰ্কেটত যিবোৰ বুক আছে মই ভাবো মানে দুটাত। এ এটা দুটামান ভালকে যদি পঢ়ি কেনে ফিনিছ কৰিব পাৰো। এটা-এটা আনচাৰ চ' আমাৰ ইটাৰভিউত প্ৰব্লেম নহয় বুলি মই ভাবো হয়নে?
অ' হয়-হয়।
হয়নে কাৰণ ইটাৰ হয় হয় ইণ্টাৰভিউ। তোমাৰ অসমতে আছা যেতিয়া অসমৰ কথাই সুধিব।
অ' সেইটো হয় অ'
বাহিৰৰ দেশৰ কথা বেছি নুসোধে আৰু তোমাৰ কিহৰ ওপৰত নলেজ বেছি এইটোৱে সোধে মান তোমাৰ জিঅ'গ্ৰাফিক নে পলিটেল প নলেজ। আগত সুধি ল'ব তাৰে ভিতৰেদি মানে কুৱেশ্বন সোধে
হম, হয় হম।
মই এ পি এ চি ইন্টাভিউবোৰটো এনেকুৱা‌ হয়, বাকী বেলেগ নাজানোঁ মই।
আহ।
তাকে বেলেগ বোৰো একে হ'ব চাগে প্ৰচেছ ছেমে থাকিব চাগে ইণ্টাৰভিউতটো লাগে ন।
উম হয়-হয়।
আজিকালিতো ইন্টাৰভিউ নহ'লে একো একো জবেই নাপায় তুমি পৰীক্ষা দিয়াৰ পিছতো পৰীক্ষা দিয়াৰ পিছতো নাম দিয়াৰ নাম অহাৰ পিছত ইণ্টাৰভিউ ইণ্টাৰভিউ দিব লাগিব। ডিফেন্সৰ বাহি বাকী চবতে ইণ্টাৰভিউ লাগে
অ হয়
ডি ডিফান্সত, ডিফেন্সত তোমাৰ মেডিকেল পেৰুবিকেন পাছ কৰিলে হৈ যায়।
অ হয় হয়
চ' সেইটো কাৰণে মই ভাবো বু বুক ইম্পৰ্টেণ্ট তোমাক যদি নলেজ যথেষ্ট খিনি জ্ঞান লাভ কৰিব যদি আছে ন।
উম লগতে আমি যিমান পঢ়ি যাওঁ আমাৰ সিমানে লাভ হয় যিমান পঢ়িম সিমানে বুজি পাম কেনেকে কি হৈছে কি বস্তু কেনেকে হৈছে চব কনচেপ্ট ক্লিয়াৰ হৈ যাব
অ অ এইটো এইটোতো হয়েই এইটো তুমি ঠিকেই কথা কৈছা তুমি যে চাকৰিৰ কাৰণে পঢ়িবা সেইটো কথা নহয় ন নি নিজৰ জ্ঞান
মানে পঢ়িলে আমাৰ মানে সেইটো কেনেকে আহিছে। স্কিলচ টো আহিব কেনেকে ডেভলপ হৈছে চব গম পাম আৰু কেনেকে কি বস্তু চলিছ ছে হ'ব কি হ'ব
হয়, হয়, হয়, মানে যিমান বুক কৰিম আমি। স্মৃতি শক্তি বাঢ়িব আমাৰ ব্ৰেইনটো মানে ফাৰ্ষ্ট চলিব ব্ৰেইনটো ফাৰ্ষ্ট
ডিচিচন মেকিং ফাৰ্ষ্ট হাই হেবিত সেবোৰ ভাল কৰিব আৰু কি কি হয়।
তুমি পতককে কিবা এটা কামত ডি ডিচিছন ল'ব পাৰিবা পতককে কিবা এটা কাম কৰাতে বেছি টাইম ভাবিব নালাগে যিহেতু তোমাৰ এইটোৰ ওপৰত ন নলেজ আছে চ তুমি বিজনেছে কৰিবা বিজনেচ। মুঠৰ ওপৰত এইটো গাড়ীৰে বিজনেছ কৰিব গাড়ী বিজনেছ টোৰ ওপৰত তুমি নলেজ পাইছা মানে বুকৰ পৰা চ' ডাইৰেক্ট আৰম্ভ কৰি দিয়া গাড়ী বিজনেছ ক কমকে হয় নে নাই কম মানে কমত লৈ কিনে
এ এইটোয়ে মই ভাবো, মানে বুক, বুক পৰিলে মানে উম, যথেষ্ট তোমাৰ নি নিজৰ কাৰণেও ভাল আৰু আনৰ কাৰণেও ভাল কি আনৰ ওপৰত আনক তুমি নম্ৰ ভাৱে কথা ক'ব পাৰিবা চাব চাবাচোন বুক কৰা মানুহ গিও, তুমি লক্ষ্য কৰিবাচোন মানে বুক পৰা মানুহকেইটাই না। মানে যোনে বেছি বুক পঢ় বা নিউজ পেপাৰ পৰে সিহঁতে কিন্তু বেছি গালি গালাজ নকৰে।
অ হয় হয়
নম্ৰ ভাৱে কথা কব
তেঁও থাকে সেহেতি থাকোতে বেলেগে যি ক কৰি
হয় হয় হয় হয় বেলেকে যি কয় কৈ থাকি উম মাথাত নিদে নিজে পৰি থাকে
অ লগতে তুমি নিউজ পেপাৰ পঢ়া নাই
নিউজ পেপাৰ এতিয়া পঢ়া নাযায় এতিয়া নিউজতে পাও ন সেইটো হেবিটটো খুব বেয়া কোনটো হৈছে মোৰ নিউজ পেপাৰ পঢ়িব লাগিছে লাগে কিন্তু এতিয়া সেই হেবিত আমাৰ কি ক'ম এতিয়া জেনেৰেশ্যনে হেবিধ বেয়া কৰি দিছে।
অ' নিউজ পেপাৰ পঢ়িলে কিন্তু নতুন নতুন শব্দ শিকিবলৈ পাবা বেলেগ বেলেগ লিখা
হয় হয় হয় তাকেই আজি যথেষ্ট খিনি মানে কিতাপৰ ওপৰত কথা পাতিলো তোমাৰ লগত ভাল লাগিল। আগত লৈ আৰু কথা পাতিম কেতিয়াবা, ঠিক আছে ৰাখিছো হা। উম।